হেল্ল'
হেল্ল'
অ ক'।
ভালে আছ?
আছো আছো।
কি কৰি আছ?
মই আছিলোঁ ৰ' এনে বহি।
অ', বাকী খবৰ।
বাকী তোৰ খবৰ পাতি ঠিকে আৰু তোৰ ক।
মই আছোঁৰে, তোৰ ঘৰত ভালনে চবৰে?
অ', মোৰ ঘৰত ভালচবৰে।
ঠিকে আছে চব।
অ', অ', কিবা খালি না নাই?
মই ৰুটি খাই আছো ৰ'।
ৰুটি ইমান দেৰিকে।
এ উঠাত দেৰি হয় ন'।
আচ্ছা আচ্ছা, কাৰণে।
তই খালী কিবা?
মই খালো মই এইটো ভাতে খাওঁ দিচোন ৰাতিপুৱা।
অ', ঠিকেই আছে।
ৰুটি চুতি নাইনা। কেতিয়াবাহে মানে ৰুটি খোৱা যায়, আমাৰ মানে উম বাকী ভাতে বনাই এনে প্ৰায়।
ভাত বনাই আছে।
আহ আছে।
উম। বাকী কথা এটা কাৰণে ফোন মাৰিলো ৰ'টোক।
অ', কচোন।
কথাটো মানে হৈছে আমাৰ এইটো অসমতো বানৰ সমস্যা জানোৱেই বানপানী।
আহ।
এই বানপানীটোতো এতিয়া আজিকালি বহুত বাঢ়ি গৈছে বাৰিষা কালতে।
অ', সেইটো হয় দেচোন।
আৰু মানুহবোৰৰ চলাচলৰ কাৰণে অসুবিধা হয় গোটেই ৰাস্তাত পানী হৈ যায় এযাক বৰষুণ দিলে।
অ', অ', হয়।
তাৰপিছতো নলা নৰ্দমাবোৰো গোটেই যাম হৈ যায় সেইটো কাৰণে পানীবোৰ যাব নোৱাৰে
অ', সেইটো হয় দিছো।
মানুহবোৰ মানে অলপ যন্ত্ৰণাত ভুগে আৰু বানপানী হ'লে গাড়ী চাড়ী বাহিৰত ওলাব নোৱাৰি।
আহ।
সেইটোৱে তই সকাৰণে এনে বান বুলিলে তই কি বুলি কি বুজ এনে
বান মানে কি ধৰ কেতিয়াবা আমি কৰ'বাত গ'লো তোৰ হেৰি তেতিয়া মানে বৰষুণ নহ'লেবা নদীৰ পানী মানে পৰি সেই জাগাটো মানে ডুবি যায়।
হম হম।
চব জোগাতেতো বানপানী নহয় দেচোন কিছুমান জোগাত হয় দেচোন অলপ বৰষুণ দিলে পানী উঠি যায়। তেতিয়া মানে তোৰ সেই বস্তুটোকে বানপানী বুলি কোৱা হয় আৰু। অসমত মানে তোৰ এই বস্তুটো জুনৰ পৰা মানে ছেপ্তেম্বৰলৈকে এই সমস্যাটো বেছি দেখা যায় কাৰণ তেতিয়াই বৰষুণৰ মা বতৰ বুলি কয় ন'। খৰালি মাহটো তেতিয়াই পৰে সেইকাৰণে।
সেইটোৱেৰে আৰু তোৰ ক'?।
বাকী সেই অসমতো ব্ৰহ্মপুত্ৰ, বৰাক আৰু মানে সেই নদীবোৰৰ বহুত উপনদী আছে। এই মানে নদী সমূহে মানে পাহাৰৰ পৰা নামি অহা মানে বেছি পানী বহন কৰে সেই মানে নদীৰ উপচি পৰি বানৰ সৃষ্টি হৈ
আচ্ছা-আচ্ছা।
অ'।
এনে বানৰ মূল মূল কাৰণসমূহ তই কি বুলি ভবা তেনে কি আছে বা বানৰ মূল কাৰণ।
প্ৰথমটো হৈছে তোৰ অতিবৃষ্টি মানে বাৰিষাৰ সময়ত মানে অসম আৰু ইয়াৰ ওচৰৰ মানে পাহাৰীয়া অঞ্চলবোৰত বহুত বেছি বৰষুণ হৈ যায়, এই মানে পানী নদীৰ অ' এই মানে পানীতটো নদীলৈ নামি আহিব। মানে পানীৰ স্তৰটো বৃদ্ধি কৰি দিয়ে।
আচ্ছা। আৰু দ্বিতীয় কাৰণবোৰ যদি ক'ব যাও, তেতিয়াহ'লে তোৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো পলি মাটিটো জয় জমা হোৱা আৰু নদীটো পলি মাৰি জমা হোৱাৰ ফলতো নদীৰ গভীৰতা কমি যায় আৰু পানী সহজেও উপচি পৰে আৰু
অ' সেইটোৱে আৰু তোৰ আৰু কাৰণ এটা আছে যে তোৰ বনাঞ্চল বোৰ ধ্বংস হয় আৰু গছ-গছনি যেতিয়া কমি যায় সেই ফলত মানে মাটিয়ে তোৰ পানীতটো শুহি লয় মানে শুহিব নোৱাৰে আৰু।
তাৰ ফলত মানে বৰষুণত পানী মানে দ্ৰুত গতিত নদীলৈ বৈ যায় মানে।
উম'। আৰু তোৰ মোৰ মতে আৰু এটা কথা হৈছে যেনে এইটো। অবৈজ্ঞানিক নগৰীকৰণ আৰু নলা-নৰ্দমাৰ দুৰ্বল ব্যৱস্থাবোৰ। কাৰণ বহু ঠাইততো পানী ওলাই যোৱাৰ সঠিক ব্যৱস্থা নাথাকে। তাৰ বাবে তোৰ সামান্য বৰষুণ দিলেই তোৰ গোটেই বৰষুণৰ মানে বানপানীৰ সৃষ্টি হৈ যায়। নৰ্দা- নৰ্দমা মোৰ জাম হোৱাৰ ফলত।
উ' সেইটোয়ে আৰু হেৰি এই বানপানীৰ প্ৰভাৱটো মানে অকল পানী জমা হোৱা, হোৱালৈকেতো নহয় ন'।
উম'।
তোৰ ইয়াৰ ফলত মানে তোৰ হাজাৰ হাজাৰ পৰিয়ালে মানে নিজৰ। ঘৰ এৰি মানে বেলেগ জেগালৈ যাব লগা হয় মানে। আৰু বহু মানুহৰো ঘৰে নাথখা হৈ যায় সেই বস্তু বহু বিপদত পৰে। অ' সেইটোৱে।
উম আৰু লগতে কৃষকৰ ওপৰতো ইয়াতে বহুত ইয়াৰে বহুত প্ৰভাৱ পৰে সিহঁতসকলৰ মাথাত। যেনেক তোৰ ধান, শাক-পাচলিবোৰ বেয়া হৈ যায়।
অহ।
ভাল নহয় পানীৰ ফলত বেছি বানপানীৰ ফলত আৰু তাৰ বাবে খেতি মানে এটা মাথাত ডাঙৰ বুজা আহি পৰে আৰু আৰু সিহঁতৰ আৰ্থিক লোকচানৰো সন্মুখীন হ'ব লাগে সিহঁতে
উম আৰু মানে তাৰ উপৰিও তোৰ বানপানীত মানে তোৰ ৰাস্তা হওক, দলং হওক। স্কুল, কলেজ হওঁক তাৰপিছত হস্পিতেল হওঁক আদি এইবোৰ বস্তুতো মানে ক্ষতিগ্ৰস্ত হয় আৰু আৰু তোৰ যাতায়াত ব্যৱস্থাত মানে হেৰি আৰু অসুবিধা আহে আৰু মানে বহুত মানে ঠাইত। তোৰবাদে সংযোগী হৈ পৰে মানে। বহুত জাগা মানে সংযোগীহীন হৈ পৰে।
আচ্ছা আৰু- পানীৰ লগতে তোৰ বহুত বেমাৰো এ সেয়া হৈ পৰে মানে তোৰ- বিয়পে পানীৰ লগতে। বহুত বেমাৰো এনেকৈ বিয়পি আহে কাৰণ তোৰ বিশুদ্ধ পানী যদি তই খাৱতাৰ অভাৱত তই স্বাস্থ্যৰ পৰিৱেশৰ বাবে তই ডায়েৰিয়া ও হ'ব পাৰে। ত তোৰ জ্বৰৰ নিচি নিচিনা বেমাৰ হ'ব পাৰে আৰু অন্যান্য তোৰ বেলেগ ধৰণৰ বে ৰোগেতো বৃদ্ধি পাব পাৰে। আ এক।
অ অ নে তোৰ অসমত মানে বানপানীত এটা বিশেষ দিশ হৈছে যে বন্যপ্ৰাণীৰ ওপৰত ইয়াৰ মানে প্ৰভাৱ পৰে।
উ ম উম।
তোৰ মানে বানপানীৰ সময়ত মানে বহু বনাঞ্চল পানীত মানে ডুবি যায় আৰু।
আহ।
ইয়াৰ ফলত যিহেতুৰ গড় হৰিণ তাৰপিছত হাতী আৰু অন্য মানে জীৱ এইটোৰ সুস্থ স্থান বিচাৰি ওলাই মানে ওখ ওখ জাগা মানে আহি যাব লগা হয়।
উম।
তাতে থকা এনে নৰ্মেল থকা জাগাবোৰ ডুবি যায় ন।
হুম।
সেইটো কাৰণে।
সেইটোৱে আৰু সেইটো কাৰণে তোৰ জীৱ জন্তুবোৰৰ ৰাস্তা ৰাস্তাৰ পৰা ৰাস্তালৈকে ওলাই আহে। আৰু ৰাস্তা পাৰ হোৱাৰ ফলতো দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়। আৰু কিছুমান জীৱটোতো পানীতে উটি যায় নহলে খাদ্যৰ অভাৱতে মৃত্যুমুখ মুখত পৰিব লগা হয়।
সেইটোয়ে মানে আৰু তোৰ হেৰি বানপানীৰ সময়ত বিভিন্ন সংস্থা আৰু চৰকাৰী বিভাগে মানে উদ্ধাৰ অভিযানটো চলাই আৰু। ইয়াৰ কাৰণে উদ্ধাৰকাৰী দল তাৰপিছত সেন বাহিনী স্বেচ্ছাসেৱী সংগঠন আৰু তোৰ স্থানীয় লোকে মানে একেলগে বানপীড়িত লোকসকলক উদ্ধাৰ কৰে। সিহঁতক মানে তোৰ খাদ্য দিয়ে তাৰপিছত ভাল পানী দিয়ে ঔষধ দিয়ে তাৰপিছত থাকাৰ ব্যৱস্থা কৰি দিয়ে আৰু।
অ আচ্ছা। আৰু লগতেতো তোৰ ছাত্ৰ ছাত্ৰীবোৰেওতো তোৰ যুৱ সমাজেও এইখিনি সময়ত তোৰ সহায়ৰ হাত আগবঢ়াব পাৰে যাতে সেই সেইসকলৰ মানে যোনবোৰ বানপানীত কষ্ট হৈ আছে সিহঁতৰ যাতে অলপমান উপকাৰ হওক যেনে ধৰ আমি আমিও নিজ যেতিও এনেকৈ সিহঁতক আমি অলপ উপকাৰ কৰিব পাৰোঁ সহায় কৰিব পাৰোঁ যেনেকৈ তো ধৰক কাপোৰ চাপোৰ দিলোঁ। আমাৰ তাৰপিছত শুকান খাদ্য অলপ দিলোঁ ঔষধৰ যোগাৰ কৰি দিলোঁ। আৰু অনান্য ধৰ প্ৰয়োজন সামগ্ৰী পুক যেনেকৈ ধৰম এনেকৈ খোৱা হওক থকাৰ কাৰণে অলপ ধৰক ব্লেংকেট চেংকেট দিলোঁ। এনেকে আমি সহায় কৰিব পাৰোঁ আৰু।
পাৰো পাৰো মানে তোৰ মতে এই সমস্যাটো কেনেকে কমাব পাৰি?
অ', মোৰ মতেটো চা বন সংৰক্ষণ আৰু অধিক গছ পুলি ৰোপন কৰিব লাগে যদি সম-সমস্যাটো সমাধান বিচাৰিছোঁ আৰু আৰু দ্বিতীয়তেটোতো নদীৰ পলি মাটি নিয় নিয়মিতভাৱেতৰ আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ যদি নৱে নলা নৰ্দমান বোৰ জামেই জাম হৈ থাকে তেতিয়াহ'লেটো পানীখিনি যোৱাৰ ৰাস্তা নাপাব আৰু তেনেকে বানপানী সেই ফলত আৰু বাঢ়িব।
অ', সেইটোৱে।
তৰ মজবুত মথাউৰি নিৰ্মাণ কৰাটো উচিত আৰু সময় মতে মেৰামত কৰি থাকিব লাগিব এই মথাউৰিবোৰৰ।
অ অ উম
আগতীয়াকৈ যাতে আমি বানৰ শতপ শতকবাণী দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে বান অহাৰ আগতে মানুহবোৰে মানে প্ৰিপেয়াৰ হৈ থাকিব পাৰে
উম উম
প্ৰায়
অ সেইটোৱে
আৰু তেতিয়া যাতে এটলিষ্ট অলপ নিৰাপদ জেগালৈ যাতে সিহঁতে যাব পাৰে বানৰ জেগা বানপানী হোৱা জেগাখিনিৰ পৰা আৰু নগৰ অঞ্চলতো তোৰ উন্নত নৰ ন নলা নৰ্দমা ব্যৱস্থা কৰাটো মানে জৰুৰী আৰু তাৰে পৰিকল্পনা কৰাটো মানে প্ৰয়োজন হৈ গৈছে
অ আৰু তোৰ মানে আমি সাধাৰণ নাগৰিক হিচাপেটু আমাৰ কিছুমান দায়িত্ব আছে ন যে আমিতো নদী নলা এই জেগাবোৰত মানে প্লাষ্টিক আৰু জাবৰ জোথৰ পেলাব নালাগে
আহ
তাৰ পিছত তোৰ পৰিৱেশ সংৰক্ষনত মানে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিব লাগে
লাগে লাগে
উম আৰু তোৰ বানৰ সময়ত গুজৱ তাৰপিছত লোবি পাই তাৰপিছত চৰকাৰী নিৰ্দেশনা মানি চলিব লাগে আৰু ত লগতে মানে বানপীড়িত লোকসকলক যিমান পাৰি সহায় কৰিব লাগে আৰু
ঠিকে কৈছ। বাকী অসমতো বান এটা প্ৰাকৃতিক সমস্যা হ'লেওতো, ইয়াৰ ক্ষতি যথেষ্টই। আৰু যথেষ্ট পৰিমাণেতো কমাব পাৰি যদি চৰকাৰৰ বিজ্ঞানী স্থানীয় প্ৰশাসন আৰু সাধাৰণ ৰাইজে একেলগে কাম কৰিব লাগিব, তে তেতিয়াহে সেইখিনি বস্তুৰ সমাধান ওলাব।
সেইটোয়ে মানে তোৰ, পৰিৱেশ সংৰক্ষণ তাৰছত বিজ্ঞানসন্মত পৰিকল্পনা মানে উন্নত বান ব্যৱস্থা আৰু জন সচেতনতা, মানে এই চাৰিটা বিষয়ৰ ওপৰত মানে যদি আমি গুৰুত্ব দিও, তেতিয়া মানে তোৰ ভৱিষ্যতে আমি বান বানপানীৰ সমস্যাটো মানে শেষ কৰি দিব নোৱাৰিচোন, কিন্তু এতিয়াতকে বহুত বেছি
সেইটোৱে, সেইটোৱে যথেষ্ট কমাব পাৰিম মানে আমি।
মানে আমি সকলোৱে মানে, আমি সকলোৱে মানে টো, সুৰক্ষিত কৰি ৰখাৰ মানে এটা প্ৰতিশ্ৰুতি লব লাগে। আৰু মানে চাৰ্জাৰ। যোনে যোনে বানপানীৰ এইবোৰ সমস্যাত ভুগি আছে মানে আমি সেই মানুহবোৰৰ কাষত মানে থিয় দিব লাগে।
ঠিকে কৈছ।
তেতিয়াহে মানে অলপ কিবা হ'ব আৰু।
কাৰণ যদি আমি সিহঁতক -সিহঁতক চোৱা-চিতা যদি আমি নকৰোঁ, তেতিয়াহ'লে সিহঁতৰ অৱস্থা কাহিল হৈ যাব।
সেইটোৱে
সিহঁতে যাব ক'ত তেনেকে। চৰকাৰেও বহুতখিনি সহায় কৰে দেচোন এইবোৰ ক্ষেত্ৰত। কিন্তু আমাৰো নাগৰিক হিচাপে আমিও এইখিনি দায়িত্ব থাকে আৰু। জ্যেষ্ঠ নাগৰিক হিচাপে।
মানে তোৰ চৰকাৰে দেচোন নাৱেদি হলেও তোৰ খৱা বস্তু টো তাৰপিছত পানীত। আহ সেইটোৱে। এইবোৰেদি সহায় কৰে। আৰু তোৰ মানে চৰকাৰ বুলি কথা নাই দিচোন। যোনে সাধাৰণ মানুহ, যোনে যি পাৰে- যোনে যি পাৰে সেই সহায় কৰিব লাগে।
লাগে। সেইটোৱে।
কাৰণ বহুত জাগা এনেকুৱা আছে, য'ত বানপানী হৈ যায়। এতিয়া অলপ বৰষুণ দিলে পানী হৈ যায়।
আহ।
সেইকাৰণে আৰু। চাব লাগে আমিও সিহঁতক।
তাকে। তাকে। বাকী তই কি ভাৱ এইবোৰ এইটো কথাত? সমাধান হ'বনে ভৱিষ্যতলৈকে?
মই ভাবো ভৱিষ্যতলৈকে এই বস্তুবোৰ সমাধান হৈ যাব পাৰে। যদিহে আৰু সেইটোৱে টাইম লবও পাৰে, কিন্তু কিবা নয় কিবা ৰাস্তাটোতো ওলাবই আৰু। কাৰণ
সদায়তো এনেকে থাকিব নোৱাৰে।
আগতকে অলপ হ'লেও কমব দেচোন মানে গোটে কমি নগলেও।
তাকে। তাকে।
কি বা হয় এতিয়া চাওঁ বাৰু!
বাকী ক'ৰবাত ফুৰিব যাব পাৰি ন। বতৰটো ভাল কৰিছে।
অহ। এতিয়া বতৰটো ভাল কিন্তু বৰষুণো দিয়া নাই। ৰ'দো নাই। এনেকুৱা বতৰত যাই ভাল লাগে।
উম।
কিন্তু বৰষুণ দি দিব। অলপ পিছতে বৰষুণ দি দিব।
অহ। আজিকালি বতৰটো বহুত কিবা। ধৰিবই নোৱাৰি।
উম। কাৰণ ৰ'দ দি দিয়ে ন। সেইকাৰণে হঠাতেই বৰষুণ দি দিব। যিমানে গৰম দিছে না, এনেকুৱা হ'ব গৰমত বৰষুণ দিয়ে। আৰু চিজনতটো এনেকুৱা চলি আছে। বৰষুণ -ৰ'দ দিয়া।
তাকে। তাকে। উপায়ো নাই দেচোন। বাৰিষা বতৰতটো এনেকুৱাই থাকে।
হেইটোৱে টো।
বাকী আজি ঘৰত খানা কি?
যিটো আমাৰ নিৰামিষ দেচোন। বৃহস্পতিবাৰ।
অহ। ঠিকে আছে।
হয়। হয়। দিয়া পিছে, ভাল লাগিল। হা- হা
জিম যাবিনে নাযাৱ আজি?
আজি জিম যাম।
উম কালি গৈছিলি জিমত
অহ কালিও গৈছিলো
অ দে তেতিয়াহ'লে পিছলৈ আৰু তোক কল কৰিম এনেকুৱা কিবা কথাত যদি আলোচনা কৰিবলে থাকে তোৰ লগত
আচ্ছা দে দে ঠিক আছে
আহ